অ'। কোৱা উম। শুই আছিলো আজি এবাৰো ফোন কৰা নাই ন
নাই।
এ মই মানে আজি ৰাতিপুৱাৰ পৰা শুইয়ে আছো ফাৰ্ষ। ততে তো ৰাতিপুৱা উঠিলো য়োগাত। যাব লাগে বুলি।
অহ।
তাতে উঠিলো উঠি ৰেডি হৈ। থাকিলোঁ। ড্ৰেছ শ্ৰেছ পিন্ধি তাৰ পিছত যে তলত যাই চাওঁ গোটৰ বাকী কেইজনী গোটেই গুচিয়েই গ'ল অকলে অকলে
হয় নেকি তাৰপিছত ঘুৰি আহিল।
তাৰ পিছত মই ঘূৰি আহিলো মানে। কি আৰু মই সেইখিনি সময়ত ক'ত যাম। জোগা খোজকাঢ়ি যাব লাগিব নহয়। সেই খিনি সময়তো গাড়ী নাপাওঁ চাৰে চাৰে পাঁচটাত
ক'ত হৈছিল আপোনালোকৰ কোনখিনিত আছিল বা
গণেশ। মন্দিৰ বুলি কৈছিলে কিন্তু পিছত আৰু কোনোবা আধা ৰাস্তাত। ক'লে গনেেশ মন্দিৰ নহয় বোলে।
অ এইয়া কিছুমানৰ মেডাম। ফিল্ডতো হৈছে।
ইিহঁতক ফোন মাৰিছো মেইন সম্পাদিকাক অ 'ফোন তো মানে পুতেহঁতক দি থৈ তেওঁ গুচি গৈছে এতিয়া লৰাই। ৰিচিভ কৰি কয় মই আন্টি গম নাপাওঁ তাৰ পিছত মই। বোলো অকলে অকলে ক'ত এই ৰাতিপুৱা খন খোজকাঢ়ি যাই থাকিম আৰু জাগাটো গম। পালেও যাব পাৰি ন।
অহ
নগলো সেইবাৰ যে ঘূৰি আহিলো ঘূৰি আহি কাম কৰিলো তাৰ পিছৰ বা বতৰটো বেয়া বৰষুণ দিলে আৰু সেইদিনা যে টেঙাৰ আঞ্জা খাইছিলো যি চৰ্দি লাগিছে নহয় মানে। কালি ৰাত দুটাকে টেবলেট এলাৰ্জিৰ খাব লগা হৈছে মই।
ভাল পোৱাই নাই তথাপিও
মে নাক সোপা দি আছে, গলত কফ হোৱাৰ দৰে হৈ গৈছে কিন্তু বাকী সেই আৰু গাতো জ্বৰ-জ্বৰ ভাৱ হৈ আছে। মানে মই শুইে আছিলো।
অ' ময়ো ৰাতিপুৱা উঠি যাম বুলি ৰাতিপুৱা উঠি আকৌ কাপোৰ কানি পিন্ধি যাব ওলাইছো তাৰ পিছত আকৌ ওলা কাম সেই মানে বাহিৰত যাম আৰু যাম আৰু ৰেডি হয় হৈছোয়ে আৰু তাৰ পিছত যাই মানে এইখিনিত আমাৰ ৰাস্তাতো বহুত বেয়া হৈ আছে নহয়। চিৰি তোত পৰি দুুখ পালো ভৰিখনত।
ও যোৱা নহ'ল মানে
উ এই নহ'ল। তাৰপিছত আৰু এনে দু উ নতুন কাপোৰযোৰ উলাই পিন্ধি কিনে মাত্ৰ পৰি ধৰি ৰঙা হয় আকৌ কাপোৰ ধুই দিলো। দি কাম চাম কৰ ই গেছ টো নায়েই। ষ্টপত ভাত-চাত। বনাই কেনে অলপ চিলাব লগা কাপোৰ আছিল, সেইখিনি চিলালো, চিলাই আৰু কি কৰো। অলপ বিচনাতে আৰু এতিয়া ঠাণ্ডা বত তৰ।
অ' মই মানে যাব কাৰণে খুব মানে, মানে আশা কৰি আছিলো যদিও ৰা গাটো বেয়া তথাপি মানে যাম আৰু ভাল লাগিব চবেই ইমান। মানুহ হৈছে গোট ততে বগা ড্ৰেছ পিন্ধি-পিন্ধি গৈছে তাক কে জি পি এছ মাৰি ফটো দিব। আমিও দুখনমান ষ্টেট তাৰ পিছত দিম আৰু য়োগা দিৱস পালন কৰিলো বুলি।
উম'।
তাৰ বিছ। আৰু কি এতিয়া বা গোটৰ পৰা বা কি খবৰ দিয়ে যে ফটো নুঠিলি তহঁতে
আমাৰো কোনো যোৱাই নাই কিজানি
অ যোৱাই নাই ন মই তাকে সুধিলো জুতিকাহঁতে
উ এনেই বেলেগ প্ৰব্লেম নাই ফটো কেইটাৰ প্ৰব্লেম নাই মানে চহী কেইটা মেইন ন
অ তাতে বোলে অনলাইন মানে এটেণ্ডেঞ্চ হৈছে।
অ
মেইনটো এণ্ট্ৰেডেন্সটো এণ্ট্ৰেডেন্সটো অনলাইন দিব লাগিছিল মানে গ'লে।
সেইটোয়েইটো হ'ল সমস্যা আমাৰ কোনো যোৱাই নাই মানে গোটেই কেইটাই ইিহঁতেতো নাজ নাযায়
অ মানে তহঁতৰো তহঁতৰো দূৰত তে দিছিলে।
আমাৰ গণেশ মন্দিৰ নেি গে
অ তেনেহ'লে তই আহিলে কিন্তু মোক লগ পালি হ মই গণেশ মন্দিৰলৈকে যোৱাই কোনো মানুহ নাপালো চব যিমান মানুহ কেইজনী ওলাইছে গোটেই কেইজনীয়ে মানে পাব্লিক স্কুলৰ ফিল্ডতহে গৈছে আকৌ সেই পুৱাই পুৱাই খোজকাঢ়ি যাওঁ কেনেকে গণেশ মন্দিৰ।
টো হয় চি আৰ পি কোন পৰে আপোনালোকৰ
কোনবা এই এইজনীয়ে নেকি এই যে কলাকে ওখ যে বৰ যে একেবাৰে নগাঁৱৰ ভাষা কয়।
উপমা
অ হয় চাগে
অ আমাৰ তাইে পৰে
তাই ন তেনেহ'লে তাতেই হয় মই মানে গ্ৰুপত দেখিছো তাইৰ নাম্বাৰটো
উম পাইৰ খিনি তাৰমানে গণেশ মন্দিৰত হব হয় চাগে
অ অ তাকে মোৰ যাব খুব মন আছিল আৰু মোৰ কিবা অলপ খঙো উঠি গৈছে ৰাতিপুৱাই মোৰ মানে যোনজনী মেইন হয় গধূলি খবৰ দিছে যে আমি একেলগে যাম আপুনি চাৰে পাঁচটাত ওলাব চাৰে পাঁচ তাত ফোন কৰিছো তেওঁ পুতেকে উঠাইছে গা ধুবও গৈছে তাৰ পিছত মই বোলো ৰখি দিওঁ ঘৰতে গেটৰ পৰা চাই আছো মানুহখিনি ওলোৱা তাৰ পিছত পাঁচটা পঞ্চল্লিশত ফোন কৰিলো অ নাই মা বোলে গুচি গ'ল বোলে স্কুটিত উঠি। মই বোলো কম চে কম এটা অ গুচি গ'লক মানে মেজ এটো দিব লাগে বা আমি আহিলো আপোনালোকে নিজে নিজে স্কুটিত আহক মোকো থৈ আহিল হয় মই অ অ দে তাকে থৈ আহিল আৰু মই মানে কি গাটো বেয়া সেইকাৰণে মই খোজ কঢ়ি যোৱা মানে সাহসে নহ'ল মই বোলো নাই মই যি হয় হ'ব মই খোজ কঢ়ি যাব নোৱাৰো এতিয়া।
উম
কিমন্দিৰলৈকে খোজকাাঢ়ি যাম আকৌ সেই আপটো উঠি আহিম ত মইো মই নাজো যা আৰু কিবা হ'লেও হ'ব ন পালেও পাম নাপালেও নাই আৰু।
এ এইটো ন তাৰে লগত এক একো মানে হেৰি নাইতো জড়িত নাই অ আজি যে যোগ দিৱস সেইটো মানে দেখাব লাগে আৰু
সেনেকে নকলে যে মানুহখিনি নাযায় এলাক বাহানা বহুত ন আমাৰ
উম
মই মানে সেয়ে বেয়া লাগিল যে আমাক বাহানা কৰা বুলি ভাবিব এতিয়া কিন্তু বাহানা কৰা নাই একচুৱেলি ওলাই গৈছিলো। আৰু মইনো কিবা মিটিং বা কিবা বুলি কলে মানে মই ঘৰৰ কাম চাম আগতীয়াকে কৰি মই যিমান পাৰো মানে গাটো ভালে থাকিলে মই যাওঁৱেই।
উম
উ মই নোযোৱাকে ফাঁকি চাকি নামাৰো মই লগা হ'লে যদি অসুবিধা মই সঁচা সঁচি ক'ম যে মই নাযাও এতিয়া।
উম
কথা তাৰপিছত সেয়াই আৰু আজিৰ দিনটো কোনো ঘৰত মানুহো নাই বাবু আৰু মই অকলে আছো ভাত তো এনে মানে একদম চ তাত মাৰি থৈ দিছো আলুৰ ভাতত দিছো দি পেলাই সেনে এ নিমখ তেল অকন অকণ ভাত খালো আৰু বাকী এতিয়া আবেলি বোলো মেগি চেগি আনি খাম আৰু। নাই নহয় মাইনা দিউ উটি আছে আজিও
আজিও ডিউটি আছে
দো নাই জানো সেইকাৰণেত মই সোমবাৰে অহা কথা কলো তহঁত আজও ডউি আছে তাই গধূলি সাতটাালৈ উ আজি নি তাৰ পৰীক্ষা নহয় জানো
আহ
অ সে একজাম আছে ডিউটি তাৰমানে এক্জাম ডিউটি কেইটা শুনিবাৰে পৰে তাকে কৈ আছে সপ্তাহৰ যি কেইটা আৰাম কৰা দিন পাওঁ সেইকেইদিনো মই যাব লাগে তাত চাই অহাবাৰ চাওঁ ডিউটি কৰো নে নকৰো বোলে
হম
নকৰিলেও লজ হয় টো
উম
কৰিলে মানে ভাল মানে সেইটো একদিনত পূৰা এহেজাৰ টকাকে পায় ন এইকাৰণে খৰচো কৰে ন ওলাই গলে বহুত খোৱা বোৱাত খৰচ কৰে সেইকাৰণে তাই মানে সেইখিনি পইচা আমাক খোজব বেয়া পায়
এ ছোৱালী মানুহ এইখিনি ওলাই যোৱাৰ
অ মানে ওলাই গলে যে খাব খোজে বস্তু বস্তু সেইখিনি ধৰ আমাক খুজিব বেয়া পাই সেইকাৰণে মানে লাগে কষ্টই হওক মোৰ একাউণ্টত মুঠতে পইচা থাকিব লাগে।
উম।
কৰ তই যদি কষ্ট নাপাও হম।
কি কেইদিন কি নাছিল অকল শনিবাৰ ৰবিবাৰে নেকি
বিলাকৰ ডিউটি শনি শনিবাৰ দেওবাৰে পৰীক্ষা হয় তাতে সেই সেই সপ্তাহত সেইকেইটা বাৰে ডিউটি থাকে মোটামুটি তোমাৰ চাৰিটাকে তো পৰে শনিবাৰ দেওবাৰ।
উম, আহ।
তাহ হল দেওবাৰ চা
উম ঠিকে আছে দিয়ক কিবা এটা কৰি থাকক আৰু।
অ, এতিয়া একেবাৰে পাৰমানেন্ট জব নোহোৱালৈ আমনি লাগে তাকে কৈ আছে মই শনি দেওবাৰে ওলাই গলে ভালহে লাগে।
অ, অলপ ব্লগ চগ
অ, মানে সিহঁতৰ লগ ক কলেজৰে ছোৱালী তিনজনী মানে ডিউটি দিয়ে তাহাতে আজিতো এইক আৰু মানে কি হ'ল চুপাৰ ভাইজাৰজনী নাই। চুপাৰভাইজাৰ জনীয়ে গোটেই দায়িত্ব এইকে দি গৈছে আজি অলপ কাম কৈছে দাবলে হব মোৰ কাম আজি। চুপাৰ ভাইজাৰ এইবিলাক গাঁৱত যাব লগা হ'ল ইমাৰজেন্সি গাঁৱত গুচি তাকে এতিয়া তাইক ডিউটি দি পেলাই গৈছে আৰু আহিব। তোমালোকৰ পিছে কি গেছৰ ব্যবস্থা হোৱাই নাই নেকি।
গেছ এতিয়া কালি পাম কালি সোমবাৰ ন কালিহে
মানে বুকিং চুকিং অকে আছে আৰু টে
উ বুকিং হৈয়ে আছে যোৱা পৰখি আহিল গমেই পোৱা নাছিল।
অ আমাৰো আহিছে। পৰহি এতিয়া আজি বন্ধ বোলে কালি ল'ম।
অ, সেইকাৰণে আমাৰো অহাকালিহে হৱ।
মই কিন্তু সেই শেষ নোহোৱাতে লৈ থওঁ দেই বাপৰে নহলে বৰ মোৰ বিশেষকে চাহ খোৱাৰ হাহাকাৰ মোৰ।
আমাৰ চাহৰ ইমান নাই ভেজাল মানে স্কুল খোলা যদি থাকে তেতিয়া মোৰ বেছি দিগদাৰ হয় আৰু আইতাকে ৰাতিপুৱা মানে ভাত চাত টিফিন বনাই লৈ যেনা তাৰপিছত আজি ৰাতিপুৱা চাগে পানী ঢালি ভাত লৈ গৈছে নেকি, ৰাতিৰে আছিল।
অ', ভালে হৈছে আক' কিন্তু আজি বতৰটো ঠাণ্ডা।
এ সেইটো পানী দিয়া ভাত খাব বতৰটো ঠাণ্ডা ৰাতি ক'ব মোৰ চৰ্দি।
অ', নহয় একদিন কি আৰু হোটেলত ৰুটি চুটি খাব পাৰিলে হয়।
নাখাই বোলে হোটেলত, তাকে মই দালি বনালো আৰু শাক, কলম শাক আছিল সেই মানে কালিয়ে আনি, আনি, আনি থৈ দিয়া আছিল তাৰ পিছত বনোৱা নাছিলো তাকে আৰু সেইকেইডাল ভাজি দিলো দালি বনাই যদিয়ো তাকে দেউতাকক কৈছো কালি যদি ইমাৰজেঞ্চি যদি গেছ নাপাওঁ মই তিনদিনমানৰ ভাত একেলগে বনাই
অ', অ', ঠিকেই কৈছা।
তাৰ পিছত কৈছো আৰু কালি সোমবাৰ কিয় নাপাবি পাবি দেই।
মানে এতিয়া নাপালেও আৰু তোমাৰ দায়িত্ব বিচাৰি বিচাৰি আনি দিয়া।
উম।
অ'। বনোৱা ৰান্ধনি গম প পাই তেতিয়া সিহঁতে নিজে বনাব তেত যেহে গম পাব উম, আৰু মানে গেছত বনাই বনাই কিবা ষ্টভত বনাব পাৰি নেকি?
হ'ল দিয়ক অ', মাহি ৰাখো দিয়ক অলপ পিছত ফোন কৰিম।
অ', অ'।